অঁ কোৱা ভালে ভালে তোমাৰ?
এই আছো আৰু দিয়া এইবিলাক মই আজিকালি এইবিলাক এ পঢ়া শুনাও কৰি আছো দিয়কচোন ল'ৰা ছোৱালী কোবাৰ লগত লাগি আছো টিউচন কৰিছো দহট মান ল'ৰা ছোৱালী গৈছো বেছি নাই কৰা বুজিছে
ঠিকে আছে আজিকালি আৰু কি আৰু মানে অকল এটা ইনকাম দিয়ে নহয় দিয়কচোন দুই চিন্তা লাগেই যি বস্তুবোৰৰ যি মূল্য বৃদ্ধি বাঢ়িছে। যি বুলো ম আহিছে বস্তুবোৰৰ অ আপোনাৰ ভাত? কি খালে?
ভাতটো মই খালো আপুনি খালে?
খালো দিয়ক। আজি মানে অলপ গা গাতো অলপ এই খেতি বাতি ঠিকে থঠাকে আছে এতিয়া মানে হাল বাই আছো আপোনাৰ বাৰ বিঘা মাটিত আপোনাৰ হাল বোৱা কামটো চলি আছে আৰু অহাাকালিলৈ চাগে হেৰি আহিব চাগে এ ৰোৱনী আহিব চাগে আপোনাৰ হেৰি কঠিয়া ৰুবৰ কাৰণে মাতিছো আপোনাৰ পাঁচ ছয়জনী আহিব তেওঁলোকৰ লগত আকৌ অহাকালৈ আকৌ মৰাাক কঠীয়া কাম কৰিব লাগিব।
হয় খেতি মানে আপুনি কৰিব বুজিছে খেতি নকাব ন থাকিব বুজি মানে খেতিটো কি জানে নে মইতো আপোনাক ক শুনক শুনক আপাক মই কওঁ শুনক খেতিটো আমাৰ কাৰণে এটা বহুত ডাঙৰ বস্তু।
হয় হয়।
মানে আমাৰ যিটো আমি থাকোঁ অসম হয়।
হয়।
অসম এখন কৃষি প্ৰধান ৰাজ্য বুজিছে?
হয়।
নাই অসমৰ সৰহসংখ্যক লোকে কৃষি কৰ্ম নিয়োজিত হৈ আছে বুজি পাইছেনে আপুনি
পাইছো পাইছো
নাই অসমৰ অৰ্থনীতি যিবিলাক মূল ভেটি সেইটো হৈছে
হয় নিশ্চয়
কৃষিখণ্ডই হৈছে অসমৰ অৰ্থনৈতিকৰ মূল চালিকা শক্তি কিন্তু দেই দাদা
হয় হয়
মানে আমাৰ অৰ্থনৈতিক উন্নতি বিশেষ খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে
নিশ্চয় কৰিব কৰিব আমাৰ চাওক এতিয়া আমাৰ শুনক শুনক হয় শুনক আমাৰ ইয়াত এতিয়া অসমত এতিয়া ইমান বোৰ মাটি আছে আমি চব ইয়াতনো খেতি বাতিয়ে মাতি আমাৰ ইয়াত চব পথাৰৰ মাটি
আমি আমাৰ অসমত আপুনি জানেনে এইটো কথা আপুনি টেপান্ন টেপান্ন শতাংশতকৈ আমাৰ ইয়াত খেতি কৰে
হয় নিশ্চয়
একদম পুৰা আমাৰ মানে আপোনাৰ কি জানে নে আপোনাৰ আমাৰ অসমৰ যিহেতু মুঠ কৰ্ম নিউজ লোকবিলাক ভিতৰত তেপন্ন শতাংশই অধিক লোকে কৃষিখণ্ডৰ লগত জড়িত হৈ আছে আপুনি জানেনে সেইটো কথা
উম হয় হয়
অহ আমাৰ অহ এখন কৃষি প্ৰধান ৰাজ্য।
হয় নিশ্চয় কৃষি প্ৰধান আপোনাৰ হয়
আমাৰ দুহেজাৰ দহ এঘাৰ বৰ্ষ অসমত মুঠ আঠাইশ দশমিক এঘাৰ লাখ হেক্টৰ মাটিত খেতি কৰা হয়।
হয়
এতিয়া বৃদ্ধি পাইছে
হয়
কিন্তু আমাৰ অসমৰ যিবিলাক খেতি বুজিছে
হয়
পঁচাশী খন শতাংশ মাটিত খেতি কৰা হয় আমাৰ অসমত
পঁচাচি আপোনাৰ তাতকৈ বেছি অধিক হ'লেও কম নহয় বুইছে
হয় হয় অধিক অধিক হ'লেও কম নহয়। ভাৰতৰ মানে আপোনাৰ ভাৰতৰ অন্য ৰাজ্যৰ দৰে আমাৰ অসমতো খেতিয়কসকলৰ বুইছে
হয়।
অতি কম মাটিতে খেতি কৰে।
হয় আমাৰ ইয়াত আপোনাৰ ৰবি শস্যৰ আপোনাৰ প্ৰধান ভূমিকা আপোনাৰ সৰিয়হ সৰিয়হৰ আমাৰ ভাৰতবৰ্ষ আপোনাৰ বিভিন্ন চুকে কোনে আপুনি চাওকচোন আপুনি চালি জাৰি চাওগে। প্ৰায় ভাগ আপোনাৰ আশী শতাংশ আপোনাৰ যোন পোনাৰ সৰিয়য় তেল আমাৰ অসমৰ পৰা যোৱাপনি পাব আমাৰ ইয়াত ৰবি শস্যৰ বুলি ক'লে আপোনাৰ প্ৰধানকে হেৰি আপোনাৰ তেল আপোনাৰ সৰিয় তাৰ আপোনাৰ ধান, ধান আপ আপুনি এতিয়া চাব আপোনাৰ আমাৰ অসমৰ ধান এতিয়া আপোনাৰ জাপ জাপানত বিক্ৰী হৈ আছে, চাইনাত আছে এতিয়া আমাৰ এইটো যিটো আপোনাৰ বাচমতি বুলি যে কয় মানুহে যে কৈ আছে বাচমতি চাউল এই এই ধানবিধ আপোনাৰ ক'ত, আপোনাৰ আমাৰ অসমতে, আমাৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা আছিল ধান ন' এতিয়া গোটেই বিশ ৰ বজাৰত তুলপাৰ লগাই আছে আমাৰ এই অসমৰ চাউলবিদে এতিয়া চাওঁক আমাৰ ইয়াত কিমান গুণ আছে, আমাৰ ইয়াত মাটিত, আমাৰ ভাৰতবৰ্ষ
সেইটা কথা চাওক এতিয়া মই কওঁ শুনক এয়া চাওক ধানৰ উপৰি আমাৰো অসমতো মানে প্ৰধান শস্যই হৈছে ধান।
হয়।
বুজিছে, কিন্তু ধানৰ আমি বাহিৰে, আমি গেহু গোমধান আৰু বুট, মাহ আদি শস্য আমি উৎপাদন কৰো, কিন্তু প্ৰে শস্য যেনে আপোনাৰ সৰিয়হ তিল, তিচি, এৰাগুটি আদি খেতি প্ৰায় দুই দশমিক পয়সত্তৰ লাখ হেক্টৰ মাটিত আমি কৰো জানেনে এইটো।
জানো, জানো, আপোনাৰ কিন্তু গোটেই মানে তথ্য আপোনাৰ কিন্তু গোটেই তথ্যবোৰ মানে পুৰা ভালকে মনত আছে মানে নেই।
হয়, হয় মই মানে এইবিলাক মানে পঢ়িয়ে থাকো বুজিছে মই মানে এইবিলাক ভাল পাওঁ যিটো আমাৰ অসমৰ কৃষি মই অলপ নত জড়িত এইবিলাকৰ লগত ন'।
হয়, অসমৰ কৃষি হয়, অসমৰ কৃষি খণ্ডটোৰ লগত আচলতে মানে চাহ চিনাকি হোৱাটো আমাৰ ন'। নতুন প্ৰজন্মৰ এটা আধুনিক আপোনাৰ মানে কাৰ্য হৈ পৰিছে কাৰণ চাওক অসমৰ যদি আমি যদি এতিয়া শস্য চ খেতি কথাৰ যদি আমি যদি চিনি নোপাওঁ তেনেহ'লে আমাৰ পিছৰ ভৱিষ্যতৰ প্ৰজন্মই আপোনাৰ অসমৰ যি আমাৰ গুণ আছে মাটিৰ যিটো গুণ তাৰ মূল্যতটো তেওঁলোকে বুজি নাপাব বুজি পালে নে? এতিয়া সেইবাবে আমি। আমি সকলোৱে আমাৰটা এটা নৈতিক অধিকাৰ যে আমাৰ কৰ্তব্য নৈতিক কৰ কৰ্তব্য আমাৰ এটাই যে আমি সকলোৱে আমি আমাৰ নতুন যি প্ৰজন্ম আহি আছে তেওঁলোকক আমি পঢ়া শুনাৰ লগতে খেতি বাতিৰ দ্বাৰাও যে কিদৰে আপোনাৰ জীৱিকা স্বাৱলম্বী কৰিব তাৰ ওপৰতো যাতে আমি গুৰুত্বটো প্ৰদান কৰিব পাৰো বুজিছে ন আমাৰ এইটো প্ৰধান দায়িত্ব বুজিলে সেইবাবে এতিয়া চাওক আজিকালি বিদ্যালয় মহাবিদ্যালয় বিলাকতো আপুনি ছাব দেখা পাব যে, পাঠ্যক্ৰম বিলাকত আপোনাৰ। আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ খেতি বাতি আপোনাৰ লগতে আপোনাৰ হয় খেতি বাতিৰ লগত জড়িত পাঠ্য়ক্ৰম থাকে থাকেইে তাৰ লগত আপোনাৰ কি কৰে আপোনাক যোনবোৰ আপোনাৰ কাৰ্য্যত তে তেনেকুৱা আপোনাৰ মানে পৰীক্ষামূলক ভাৱে আপোনালোক মে আপোনালোকে মানে কৰি পেলাই মানে চাব পাৰে আপোনালোকক তেনেকুৱা মানে এটা বি এটা নিৰ্দিষ্ট এটা মানে শ্ৰেণী মানে এটা মানে পাঠ্যক্ৰম দিয়া হয় তাত আপোনালোকে যি নিজে আপুনি নি যে মানে আপুনি কৰি পেলাই চাব পাৰে আৰু তাৰ ওপৰত আপোনালোকক এটা বিশেষ নম এটা মানে আপোনাৰ এ উম নম্বৰো দিয়া হয় দেই সেইবাবে আমাৰ আজিৰ নতুন প্ৰজন্মই বহুত উন্নতৰ মানদণ্ডৰ বস্তু এতিয়া মই য যোৱ কালি এটা মানে মই বাতৰি চাই আছিলো বা বাতৰি কাকত পঢ়ি আছিলো বাতৰি কাকতত মানে এনেকুৱা এটা বাতৰি ওলাইছে যে কোনোবা এজন লৰা লৰাজনৰ নামটো মই পাহৰিছো ম ক্ষমা কৰিব ল'ৰাজনে আপোনাৰ দেলহি, আপোন এ আপোন । আপোনাৰ হেৰি বেংগল চাই চেন্নাই আপোনাৰ আই আই টি আইত আই আই টিত পঢ়ি আহিছে দেই আই আই টি পাছ লোৱাটো দেই আ এতি কৰিৈ অহা ল'ৰাটো এতিয়া তেওঁ ঘৰত তে ধান মাকৈ আৰু আপোনাৰ সৰিয় তাৰ লগতে আপোনাৰ কুঁহিয়া খেতি কৰি আৰু এতিয়া বৰ্তমান। ত্যসে এখন পাঁচ বিঘা মাটিৰ আপোনাৰ আম আমৰ বাগান খুলিছে গতিকে তে এতিয়া চাও ইমান খিনি শিক্ষা দীক্ষা কৰি অহাৰ পিছতো তেও বিভিন্ন কাৰতেও ব আছে কৰিৰি জীৱন যাপন তেওঁ নিবিচাৰি তেওঁ আহিছে খেতি- বাতি কৰা।
সেইটোতো কথা আৰু কি উদাহৰণৰ পবা আপুনি নিজে কওক কিন্তু আজিকালি আপুনি মৰাপাতটো, দেখেনে মৰাপাতটো আজিকালি নিদেখে বুজছে তাকে তাকে কিন্তু এসময়ত মানে আপুনি মৰা পাটৰ খেতি প্ৰধানকৈ খুব পাকিস্তানত হৈছিলে বুজিছে ।
হয়', হয় ।
বৰ্তমান বাংলাদেশৰ পৰাও প্ৰবজন হৈ আছে।
হয় ।
মানে আমাৰ অসমৰ কৃষকসকলে বিস্তৃতভাৱে কৰিবলৈ লৈ আছে লাহে লাহে
লাহে লাহে লৈ আছে।
হয় কিন্তটো আমাৰ যিটো নামনি আৰু মধ্য় ব্ৰহ্মপুত্ৰ উপত্যয়কাৰ উপত্যকাৰ
হয় ।
মানুহে মানে সেইখিনি ঠাইত বেছিকৈ কৰে এই খেতিটো । বুজছে কিন্তু আজিকালি হৈছে এই খেতিটো কিছু পৰি কমি আহি আছে
হয়
সেইটোৱে আজিকালি কিছুমান মানুহ আছে মানে খেতি বাতিত মানে ইমান আগ্ৰহ নহয় আৰু কিছুমান মানুহ আছে খেতি বাতিৰ কাৰণে দিন ৰাতি পঢ়ি আছে। যেনেকে ধৰক আমাৰ ইয়াতে আমাৰ ঘৰৰ ওচৰতে বুইছে
হয়
এখন আছে আমাৰ অসম কৃষি ।
উ হয় হয় মীন মহাবিদ্যালয় নেকি।
হয় । অ হয় হয় মীন মহাবিদ্যালয় হয় হয় সেইখন। সেইখনত এতিয়া কিমান কিমান দূৰৰ দূৰৰ পৰা পাঞ্জাবৰ পৰা আহিছে দিল্লীৰ পৰা আহিছে ইয়াত পঢ়িবলৈ।
হয় হয়
সেইটো এটা ভাল একদম বুজছে
তাত আপোনাৰ তাত হয় তাত আপোনাৰ শিক্ষা দীক্ষা কেনেকুৱা দিয়ে তাত আপোনাৰ আপোনাৰ এতিয়া মীন মহাবিদ্যালয় । বিদ্যালয়নৰ মই তাত মই নিজে আপোনাৰ গৈ পেলাই আপোনাৰ সাক্ষাত আহিছো মই তাৰ পৰা আপোনাৰ তাত আপোনাৰ মাছ । আপোনাৰ যি আমাৰ মেইন বিভাগটো আছে মাছ মাছৰ আপোনাৰ কেনেকে কি কৰিব লাগে কিদৰে পালন কৰিব লাগে ৰাসায়নিক দ্ৰব্যৰ পৰিবৰ্তে কিদৰে ঘৰুৱা ভাৱে আমি মাছ কেনেকে আমি মানে মাছৰ খেতি বুলিয়ে কয় আৰু মাছৰ খেতি কৰিব পৰা যায় তাৰ ওপৰত বিভিন্ন ধৰণৰ আপোনাৰ বৈজ্ঞানিক প্ৰযুক্তি আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ কাৰ্য তাত আপোনাৰ অধ্যয়ন কৰোৱা হয়। আ আচল্ততে বহুত ভাল আপোনাৰ আমাৰ নতুন প্ৰজন্মই আচল্ততে এই মীন মহাবিদ্য়ালয়ত হয় হয় শিকিবলৈ হয় বহুত আপোনাৰ কাম আছে এতিয়া চাব আমাৰ আমাৰ ইতিয়া চাব । চবেই কি কৰে আপোনাৰ এ কিছুমানে চিকিৎসকৰ কাৰণে পঢ়িবলৈ যায় কিছুমানে অভিযান্ত্ৰিক আহ মহাবিদ্যালয়ত পঢ়িবলৈ যায় আচলতে সেইবোৰৰ বাদ দিও আচলতে আমি যদি এখন। কৃষি মহাবিদ্যালয়ৰ পৰা যদি আমি যদি আমি অধ্যয়ন কৰি আহো। আমি এই চাক পৰিজীন যাপনৰ লগতে আম ভাল এটা চাকৰি জীৱন যাপন কৰিমেই তাৰ লগতে আমি দুই এজনক আমি কৃষি কাৰৰ বাবে কি কৰিব পাৰি কেনেকুৱা ধৰণৰ কাম আছে। তাক সাজু কৰিব পৰা যায় তাতকে আমাৰ আৰু ভাল খবৰ কি আছে কওকচোন।
হয়। পিছে আপুনি আজিক কালি কেইটাত সুৱে।
মই আপোনাৰ শো আপোনাৰ দছটা চাৰে দহটা বাজি যায়।
মোৰ বাৰটা বাজিয়ে যায় ।
হয় -হয় সোনকালে হব লাগে বাৰু।
হয়', - হয়', কিন্তু আমাৰ চিকিৎস মতে সোনকালে হ'ব লাগেলে আমাৰ যিটো ব্ৰেইনটো কষ্ট প্ৰায়। সেইটোৱে আৰু ।
হয় । ঠিক আছে দিয়ক ।
অহ ', - অহ ',